অহ, শুনিছে?
অহ, ক'ত আছা?
অ', এনেই আছো -আছো এনেই বহি আছো গছৰ তলত ইমান গৰম যে।
অহ
উম
তেওঁলোকৰ এইখিনিত গছ -চছ আছে ন?
আছে -আছে গছ আছে এই গছৰ তলতে বহি আছো ইমান গৰম আৰ গছ বিলাক নাথাকিলে কেনেকে হ'ব আও। উম
আমাৰ গছবিলাক যে ৰুইছিলো পানী চানী দিছা নে?
হা
আমাৰ যে গছবোৰ ৰুইছিলো।
অ হৈছে হৈছে হৈছে হৈছে হৈছে মই মই ৰোৱা এডালতটো মানে হৈছে দে বাবু সদায় চাই থাকে নহয়। আমাৰ ল'ৰাটোৱে গৈ পানী দিয়া চোৱা ছাগলী খাইছে চে নেকি সেইবিলাকে চাই থাকে আৰু অহ, হৈছে এডাল- এডাল বাচিছ তে মানে আগতে যিমান ৰুইছো গোটেই কেইটাই বাচিছিলে কিন্তু তাৰে পিছত কি হৈ যায় গছ বিলাক নিজে
এ নহয় মানুহ নথাকাৰ অৱস্থাত গৰু ছাগলী আহি লৰাই দিয়ে ন
অহ অহ মই তেনেকোৱাই অহ। আৰু ৰাতিপুৱা হলে যি এপাল এপাল ছাগলী সোমাব, বস্তি সেইফালে খেদিলে সেইফালে দৌৰিব সিফালে খেদিলে সিফালে দৌৰিব, মানে নি বেলেগে ছাগলী বহিব আমি দিনটো খেদি থাকিব লাগে।
এইটো কিবা এটা জীৱ জন্তু পুহিছে পুহক বেয়া কথা নহয় ভাল কথাই ভালকে ৰা
ভালে অ তেনেই ৰাতিপুৱাৰ পৰা আপোনাৰ ছাগলী খেদোতে যায়। অহ
অ
যি একেবাৰে জলকীয়া তুলকীয়া খাব, অ একদম তুলসীৰ পাতকেইটাও থাকিব নিদিয়ে বে এনেকে খায় মানে।
সেইটো আমি ইয়াতে ধৰা মাটিবোৰ আমাৰতো সাৰুৱা নহয় কিমান কষ্ট কে গছৰ পুলি এটা উঠোৱা হয়। তাৰ পিছত আকৌ আহি পেলাই সেইটো আৰু কিবাকে উঠিব, গৰু ছাগলী আহি মুখ পিলাই আৰু চেচ মনটো বেয়া লাগি যায় তেতিয়া।
তেনেহলে বেয়া লাগিবই। এনেকোৱা হৈছে মানে কি কৰিব আৰু মানে ছাগলী খেদিব নে কি খেদিব একেবাৰে দিনটো অলপমান মানে অলপমান ৰেষ্ট ল'ম বুলি ৰেষ্ট ল'ব নাপাওঁ ছাগলীকেইটা যাব কি হব খং উঠি যায় কেতিয়াবা খং উঠিলেনো কি হব কাৰ ঘৰত যাব কোন চাকাৰ ছাগলী গাৰ্জেন বিচাৰি ফুৰিব। সেইয়াই আৰু ক'ব গ'লেওতো মানুহটো ভালকে নকব ন কথাত পালে কাজিয়াই লাগিব, সেইকাৰণে নোকোৱাই ভাল বুলি আৰু মনে
অ আমাৰ সিফালেও খেতি আছে ন তোমাৰ মাৰ ঘৰৰ ফালে। তাৰ পিছত কঠিয়া কঠিয়াবলাক পেলাই কঠিয়া পেলাবলৈ কিমান কষ্ট, তাৰপিছত এতিয়া তোমাক খৰাং দিনত কি হয় পানী চানী নহয়, মেচিনৰ পানী মেচিন আছে ৱাটাৰ চাপ্লাই মেচিন তাতে সেই মেচিন দি পানী সিঁচি আৰু কঠিয়া বিলাক সিচুৱা হয়। তাৰপিছত সিচাৰ পিছত যেতিয়া অলপ অলপ গজি ওলাব একদম গৰু আহে খাই তাৰপিছত আৰু মানুহক যেতিয়া কোৱা হয় কথাটো তেতিয়া মানে কাজিয়া কৰিব ধৰে আপোনালোকে বেৰা দিব নোৱাৰে নেকি খেতি কৰিছে
তেনে অ তেনেকোৱাই কাজিয়া লাগিব আহিব।
অ কাজিয়া লাগিব আহে সেই। সেই কিছুমান মানুহ আছে তোমাৰ নিজেও খেতি বাতি নকৰে। এনেই বহি অ অ'ত ত'ত বহি কথা চ। থা পাতি সময় নষ্ট কৰে আৰু বেলেগে কৰিলেও মানে। এনেকুৱা আৰু। আমাৰ আৰু এইটো কথা আছে আৰু অসমীয়া মানুহ।
বুজি নাপায় ন কাৰো কথা কোনেও বুজি নাপায় খালি কাজিয়া লাগিলেই হ'ল ত লাগে। এনে হলতে। সেই কৰিব আৰু যে আমাৰ ছাগলী গৈছে। আমি যাব দিছো নেকি তেনেকে। সে কব কিবাই কব নহ'লে বেৰা দি লবি ভাল কৰি তেনেকেই কব।
উম
আৰু মানুহৰ লগত কথা কয় আপুনি পাৰ নাপায় আৰু। উম ভুল হলেও ইমানতে ভুল নহয় অহ তেনেকোৱাই আজিকালি মানুহৰ মানে কি কথা কব আৰু।
তাকে তোমাক ফোন কৰিলো ৰবা মোক সে যে আমি আমি যে সিহঁতৰ স্কুল চিস্কুল থাকিলে ৰাতি। হোৱাৰ পৰা উঠো ন?
অহ।
তোমালোক কেইটামান বজাত।
এতিয়া। মানে কি ক'ম আৰু মানে স্কুল নাই বুলি এতিয়া মানে চাৰে ছয়টা, সাতটা। যেতিয়া স্কুল থাকে তেতিয়াও সেই চাৰে ছয়টা, ছয়টা তেনেকে উঠো আৰু। এতিয়াও সেয়া মই মানে স্কুল থাকিলেও নাথাকিলেও মই এই টাইমতত উঠিবই লাগে। আকৌ মানে ল'ৰাৰহে স্কুল নাই বাপেকৰ আকৌ কাম থাকে। উম
থাকে আচলতে কি শুদ্ধ মতে দেই শুদ্ধ কথা কবলৈ গ'লে। স্কুল চিস্কুলৰ লগত কথা নাই আমি সদায় উঠা সময়টো একেই হ'ব লাগে। তাৰ পাছত এতিয়া মানে অ আমাৰ এতিয়াতো বৈজ্ঞানিকৰ যুগ।
অহ।
শাস্ত্ৰ মতেও আমি হেনো খুব ৰাতিপুৱা সূৰ্য উদয় নহতে উঠিব লাগে।
অহ।
অ সূৰ্যৰ প্ৰথম যিটো মানে অ ৰশ্মি আহে সেইটো। টো আমাৰ গাত পৰিব লাগে। তাৰপিছত বেলি নোলাওতে আমি। নাচা ধুব লাগে সেইটো আমাৰ হেৰি অমৃত স্নান বুলি কয় বোলে দেই। মানে আমি অমৃততহে গা ধুলো যে এনেকুৱাতোই কিন্তু সেই সাতটা সাতটাত। পিছত যেতিয়া আমি গা ধুও সেই গা ধোৱাটো আমাৰ একদম ৰক্ত। ৰক্ত স্নান বুলি কয়। ৰক্ত মানেটো তেজ গমেই পোৱা।
অ।
এতেজেৰে গা ধৱোৱা হৈ যায় আমাৰ। গ ৰাতিপুৱা আমাৰ দিনটোৰ দিনটোৰ যি ভাল বেয়া হ'ব ৰাতিপুৱা খোৱাৰ পৰা উঠা। পৰা উঠাৰ লগতে কথা বোলে। যদি সোনকালে উঠি পেলাই এইখিনি কাম কৰিব পাৰা দিনটো এনেই ভাল যাব। আৰু যদি মানে সেনেকে টাইম টেবুল নোহোৱাকে উঠে তেতিয়াহলে দিনটো আৰু কোনো। ঠিক নাই আৰু ক'ত কি হ'ব ক'ত কি নহ'ব।
তথাপিটো। কেতিয়াবা বাৰু ৰাতিপুৱা উঠি কাম খিনি হয় গাটো উঠোৱা যায়। উম
অ।
কেতিয়াবা সোনকালে। উঠি ৰাতিপুৱাই গঠি গাটো ধোৱা যাই মানে তেতিয়া সেইদিনাখন দিনটো কৰাৰো ভালে লাগে। কেতিয়াবা মানে এনেকুৱা। কিছুমান কাম থাকে মানে ৰাতিপুৱা মানে গাটো ধুইও মানে কিছুমান। কিছুমান কাম কৰিব নোৱাৰি, নুধুলেও নহয় মানে তেনেকুৱা হয়। যায় আৰু কেতিয়াবা ন কেতিয়াবা। অকমান দেৰি হয় আৰু মানে। বাকীতো মই এনেই ৰাতিপুৱাই সোনকালে গা পা ধুই। ভাল লাগে আৰু মোৰ। মানে কি ৰাতিপুৱা চাৰে ছয় চাৰে ছয়টাত মই উঠিবই লাগে মই উঠোৱে স্কুল থাকিলো। নাথাকিলেও মানে অ। মানে শাৰীয়ে পাই যাওঁ মানে অভ্যাস।
অকমান লৰি দিয়াচোন, অকমান লৰি দিয়া ইফাল সিফাল। নেটৱৰ্কটো অলপ খেলি মেলি অ। হৈছে এতিয়া।
উ
অ হেল্ল'।
হেল্ল' অহ।
হেল্ল'। আকৌ আগৰ জেগালৈ আচোন।
কি ক'লে?
হেল্ল'।
হেল্ল' কি ক'লে?
শুনি আছ নে?
আহ শুনিছো শুনিছো। টিউশন আহিছে নেকি কোনোবা? অ' নেটৱৰ্ক চাগে নেটৱৰ্কৰ প্ৰব্লেম চাগে?
অ' নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হৈছে। টিউশচন অহা নাই অকণমান লাহেকে আহিব দিছো ন সিহঁতক।
আহ অ আহ অ অ। উম। অ' এতিয়া কি মাইনা শুলে নেকি?
সেইকাৰণে মই ভাবো আৰু যি কাম হলেও নহলেও নাই শুৱা আছে নুশুয়ে নহয়।
অ অহ
এইকেইদিন স্কুল নাই বুলি তোমাৰ দেৰিলৈ অ, সেইটো কাৰণে মই তাইক কৈছো আজি স্কুল থাক। থাকিলেও নাথাকিলেও সোনকালে উঠিবা, স্কুল থাকোতে যেনেকে উঠা লাগিলে দুপৰীয়া। অকমান শুবা।
আহ।
নহলে অভ্যাসটো বেয়া হৈ যাব আকৌ যেতিয়া স্কুল খুলিব ন।
তেনেকুৱাই এতিয়া মানে কি হ'ল অ এতিয়া যদি মাক দেউতাকে। দেৰিলৈকে শুই থাকিব, তেতিয়া ল'ৰা ছোৱালীতো শুইয়ে থাকিব ন? শুই থাকোতে শুতে সেই অভ্যাসতটো থাকি যাব আকৌ পিছত উঠিব মন নোযোৱা হব, তেনেকুৱাই
নাযাব তেতিয়া আৰু শাস্তি কাৰ হব আমাৰে হ'ব সময় নাটনি হ'ব দৌৰা দৌৰি দৌ।
অ' তেনেকুৱাই।
সেইটোকে মই কৈছো আজিৰ পৰা একদম এলাৰ্ম দি থ'ম। এলাৰাম বাজাৰ লগে লগে উঠিব লাগিব উঠি বোলো বাহিৰত চোতালত অকমান। ইফাল সিফাল খোজ কাঢ়িবা।
উম।
তাৰপিছত অকমান কি প্ৰজেক্ট দিছে স্কুলৰ পৰা একদিনাই একেদিনাই কৰিব নালাগে অলপ।
আমাৰো প্ৰজেক্ট দিছে বোলে স্কুলত তাকে দেউ। তাকক মানে আনিব দিছে চাৰ্ট পেপাৰ এইবিলাক আনি দিছে বাৰু। মই কৈছো আজিৰ পৰা তুমি। মানে গাঁৱত যোৱাৰ আগলৈকে সেইখিনি কৰি ক্লিয়াৰ কৰি থোৱা। আৰু কি কৰে আৰু এনেতো আৰু বন্ধ দিছে। বুলি আৰু পঢ়িবও লাগে। ক'তো ফুৰিব যাব পোৱা নাই, টিউচনো যাব লাগে বুলি বকি আছে। এ, এই ব দিয়াৰ লগে লগে আৰু ফুৰিব যাব পাৰি নেকি ইমান গৰমত।
অ অ এতিয়া একদম গা চা বেয়া হব, সেইটোয়ে চিন্তা হৈছে মই আমাৰ মানে বাহতৰ ঘৰ লংকাত, লংকাৰ কাকি বহুত গৰম তাত।
অ।
ইমান গৰম মানে এতিয়া আমাৰ ইয়াত দিয়াচোন আবেলিৰ সময়ত ইমান ধুনীয়া বতাহ চতাহ মাৰে। ভাল লাগে থাকি।
তাকে অ।
তাত তোমাৰ ধঢেৰ গৰম দিব নোৱাৰি।
বহুত গৰম।
উম।
কি কৰিব আৰু তথাপিতো আৰু এতিয়া আমাৰ ডাঙৰ মামাৰ ল টো আহিছে ৰ'ব সৰু ল'ৰাটো, আহা দেখাহে পালো মানে মামা গৈছিলে বোলে গাঁৱত। মামা গাঁৱত গৈছিলে, মামাৰ লগতে আহিল বোলে। আহি এনে এবাৰ দেখা দিলে দি পেলাই গ'ল আৰু ক'ত গ'ল আৰু? কিহে জানে আৰু দেখা নাই আৰু তাৰ পিছত।
সেই সৰুটো ন?
সৰুটো অ।
অ।
সি মানে বেছি সেনেকে নাহে ভাৰগব যেনেক আমাৰ ঘৰতে নিদেম থাকে সি তেনেকে নাহে। নাহে মানে সি মানে মানে খুৰাকত তোৰ ঘৰতে থাকি থাকিব আৰু মানে তেনেকুৱা।
অ'।
সেই আৰু এবাৰ থৌ দিব কাৰণে। কি কৰব আৰু চলি আৰু ক'তো শান্তিত নাথাকে। ত বুলি নহয় ঘৰতো নাথাকে, এ একদম শান্তিত জিৰেষ্ট লব নোৱাৰে মুঠতে।
উম, তোমাৰ মামাহঁতৰ ছোৱালীও আহিছে নেকি ঘৰলে ন?
হা হা অ আহিছে আহিছে, আহে আজি তিনি- চাৰিদিন তিনি আছে চাগে তিনিদিন -চাৰিদিন মানে হ'ল চাগে আহাম দে এদিন দেখা দেখা পালো অকমান, তাৰে পিছত আৰু দেখাই নাই নাহে নহয় আজিকালি আমাৰ তাতে তেনেকে মা
তহতৰ ঘৰলৈ যোৱা নাই নেকি?
নাই আহা? অ সেনেকে ফোনো কৰা ফোনো কৰা নাই, আহাও নাই? দেখাও নাই?
দিয়া, বই কোনো ইফালে পানী হৈছে নহয় বানপানী হৈছে।
অ আহ বানপানী হৈছে বহুত ডাঙৰ বৰষুণ আহি আছে অহ। আৰু তাইৰ মানে পৰীক্ষা- চৰিক্ষা শেষ হ'ল যে, সেইকাৰণে গুচি আহিলে আৰু এনে ৰুমত থাকাত। কৰি আৰু
উম নাই, এইকেইদিন আহিছে ভালেই হৈছে কাৰণ তাতে দলং ভাঙিছে, তোমাৰ গাড়ীৰ কমিউনিকেশ্যন নো নোহোৱা হৈ যাব। সপককে আহো বুলি আহিব নোৱাৰিব ঘৰলে।
ত ঠিকেই আছে তেনেহলে আহা এ পোন্ধৰ দিন মান বন্ধ বুলি কৈছে। কি ক অ। ঠিক আছে দিয়ক অ অ ৰাখক ৰাখক। ঠিকে আছে অহ অহ অহ।